ইয়াৰ ৰিচাৰ্জ এই- এই ভৰাব হব সব ৰিচাৰ্জ সি ভৰাই নেকি েল্ে ল্ অঁ ঘৰতে আছ ঘৰতে আছো
অ কি কৰিছ
এ এনেই আছিলো কওকচোন
উ উম লগৰ তোযে, এ দোকান আছে নেকি?
অহ দোকানৰ ফালে আছিলো, কওচোন?
অ হেৰি এই কথা এটা আছিল। তো তোৰ লগত এই কালি গৈছিলো এই তোক
হে অহ
উহু খালি -খালি কোৱা আছিলে কথাটো মোক এই কিবা বিজনেচ কথা এ কৈ আছিলো যে।
অহ।
এতিয়া কথাটো কি হ'ল
এ তই কি কৰ এতিয়া।
অ নাই নাই মই মানে আপোনাক সুধি ল'ম বুলি ভাবিছিলো মই মানে ষ্টাৰ মানে ভাবিলো আজিৰ পৰা হে কৰো বুলি কিন্তু ‌ এতিয়া মই আপুনি পইচা মাৰি দিয়া নাই যে মই অলপ দিগদাৰ হৈ আছে মানে
দিয়া মই মাৰিম দিয়া অলপ পিছত মাৰিম দে। এ তুমি যোনটো কৈছিল ইন্ডিয়া ত দিম দিয়া
অ অলপ বেছি
বেছিকৈ নোৱাৰি।
অলপ মানে বেছিকৈ দিলে ভাল আছিল মই অলপ -অলপ কাম আছিলো মানে বেলেগো উম এই। অ চাইডে -চাইডে কিবা কৰিবই লাগিব নহয়, অলপ দিগদাৰ ৰ হ'ব নহয়
অহ
মানে কি বুলি কয চাৰে চাই ৱাছাৰ মাৰিব লাগিব যে
অহ
আকৌ টিমও আনিব লাগিব অণ দিগদাৰ হ'ব মানে এতিয়া পইচা বেছিক কৰি দা ভাল আছিল তুমি
বেছিকৈ দিব নোৱাৰিম নেকি
এনে তুমি কিমান দিব পাৰিবা কোৱাচোন।
কিমান মানে মই ছয় -পাঁচ মানে দিব পাৰিম।
ছয় এটা মিলাই দিবা।
অঁ হ'ব আহ ৰিচাৰ্চ ৰিচাৰ্চ অ অ মই দোকানতহে কামেই কৰি আছোঁ অলপ ব্যস্ত হৈ আছোঁ
পোৰা চলিছে এতিয়া তোমাৰ ঠিকে চলি আছে ন অ আৰু তই মৰযে কালি ৰং সেই ৰং খিনিৰ কথা কৈছিলো যে কেতিয়া দিবা তুমি মোক
সেইখিনি দিম দে আৰু তোমাক বেলেগ এদিন মই এতিয়া মানে সময় নাই তোমাক যোন যোন টিমক কৈছি দিম বুলি কৈছিলো সেই দিব নোৱাৰিম মই, মোৰ দোকখনো মানে অলপ দিনৰ কাৰণে হেৰি থাকিব
বন্ধ থাকিব নেকি
অ বন থাকিব মানে
অ অ মোৰ মানে এতিয়া লাগিছিলে নহয় এতিয়া ৰং কেইটা
এপিনে আকহক লৈ লৈ যাবি হে মই মানে নাথাকিম আৰু মানে কাইলৈ মই এফালে যাব লগা
অ হেৰি কি বুলি কয় এইটো মানে কি বুলি কয় ৰবা তুমি তোমাৰ মোক দিবলে নোৱাৰিবা নেকি? অ আকৌ লগত যে কৰ্মচাৰী দুটা আহিম বুলি কৈছেটা আহিব ন
সেয়া ক সেইখিনিতে তাকত নাই পোৱা বনাব ঘৰ কাষতে থাকিব সেইখিনি ভাৰা ৰোম আছে
তাতে থাকিব নেকি মোৰতো এতিয়া কেইদিনমান লাগিব চাগে মোক কেইদিনমানে কিমান লাগিব নো ধৰ মোক কেতিয়াব মোৰ চাৰি পাঁচজন দিন লাগিবই চাগে গোটেই ঘৰতটো কম্লিট হওঁতে
অ অ লাগিব লাগিব
উ পিয়াতখিলা কিমান দিব লাগিব উম মে দিনে
দিনে পাঁচশকে দিব লাগিব
পাচঁশ দিব লাগিব নেকি আচ্ছা আচ্ছা এইটো আপুনি বণ্ডবছ কৰিব নে বন্দবছ মইও বন্দবছ কৰি দিম
মইতো কৰিম দিয়া
বাকী কিবা কিবি
সেইটো কথা বাদ দিয়া তুমি সেয়াতটো হৈ যাব এতি তুমি কোৱা তোমাৰ হে এইটো যে টমটম যোৱা টমটম যে এইটো আছিলে ব্যৱসায়টো যে
অঁ অ
সেইটো কেনেকুৱা চলি আছে
সেইটোতো সেইটো অ ঠিকে চলি আছে খালি এতিয়া অকমান মানে মাৰ্কেট ডাউন হৈ আছে মানে এতিয়া মানে ইমান গৃহস্থ নাইতো লোৱা অলপ বিজনেচটো মানে বেয়া চলিছে এতিয়া
অ ঠিকে আছে বাৰু মোক আহ আনখন নখন মান লাগিছিল তমতম আঠনখন মান লাগিছিল আঠনখন দহখন মান আনিব‌ লাগি
অ তুমি কি মানে মই দিয়াত আপত্তি নাই কিন্তু তুমি একশব একে মুখতে মানে নে
অ এখনত কিমান কৰি দেৰিছা তুমি মই এখনত এক পিছ কৈ থীম একত্ৰিছ
ত্ৰিশ
তোমাক তোমাকো কমাই দিছো ময়ো কমাই দিব লাগিব নহয় এইটো তুমি
উম হ'ব এক ত্ৰিশ এক এক ত্ৰিশকে লৈ যাবা
অহ হ'ব
তুমি এয়া নীলা কেতিয়া নিবা
হে
নিজাক কেতিয়া নিবা তুমি
মই আহ আমাৰ বাহিৰৰ পৰা আহি লওঁ ঘুৰি তাৰপিছত আনিম
যাবা নানকি ক'ত যাবা?
অ বাহিৰলে যাওঁ অলপ
অ অ কিমান দিন লগাকে যাবা
দহ দিনৰ কাৰণে দোকান খোলা থাকিব কিন্তু মানে গোটেইখিনি দোকান খোলা নাথাকে আৰু এ এনে খোলা থাকিব।
অ অ তুমি নাথাকা কাৰণে বাও থাকিব মানে ন অ আচ্ছা আচ্ছা হেৰি তাৰ পৰা আহি মেলিটো তোমাৰাতো এহ- তোমাৰো ৰিটাৰ্ণ হওঁতে এসপ্তাহ মান লাগিব চাগে।
লাগিব লাগিব অলপ মানে বাহিৰতে যামগে বাও।
তুমি কি মানে ফেমিলি যাবা নে অকলে যাবা।
তোমাৰ হেৰিতে যাম এনেকা সেবেন্দটেকাৰ অ মানে আমাৰ লগ লগৰ কেইটামানৰ লগত যাম
অ অ তাত ময়ো ভাবিছিলো যাম বুলি এতিয়া তোমালোক কেতিয়া যাব বা
কি কৈছা? তোমাৰ সেতা মানে আমাৰ হেৰি কৰি আহিলোঁ নহয় ফ্লাইটৰ টিকেট বুক কৰিলোঁ নহয়।
মই বাৰু এক্সট্ৰাকে হ'লেও যাম বুলি ভাবিছিলো আৰু মানে বেলেগ
ত বেছি খৰচ হ'ব আমি্কাউণ্ট পাইহে ফ্লাইট টিকেট কাটিছো তোমাৰ বেছি খৰচ হৈ যাব নহয়। যদি যাব পৰা যাবা আমাৰ লগতে গুচি যাবা। ওলাবা মানে তুমি এদিনা আগত কাট এই টিকেটটো কাটি ল'বা অনলাইনত।
অ হব কিমান এই তোমাৰ টিকেটটো কিমান অ তোমাৰ টিকেট কিমান আছিলে?
মোৰ তোমাৰ ডিচকাউণ্ট মিলে তিনি হাজাৰ পাঁচশ। তেনেহলে হ'ব
অ মানে তোমালোক এতিয়া কেই তাৰিখে যাম যাম বুলি কৈছিলে? কিমান তাৰিখে যাবা?
আপোনাৰ দহ তাৰিখমানে যাম।
দশ তাৰিখ ন মই টিকেটটো আঠ তাৰিখে কৈ দিম।
হ'ব।
উম ঠিক আছে বাকী তোমালোকে এনেই লগত কি কি লৈ যাম বুলি ভাবিছা? মানে মই আজিলৈ যোৱা নাইতো তোমালোকক সুধি লওঁ।
ঘৰহে সেইবিলাক কাপোৰ চাপোৰ অলপ লৈ যাম। খোৱা বস্তু বোৰ কি নো খোৱা বস্তু তাত কিনি লম।
তুমি এনেই লগৰ পইচা কিমান দিম বুলি ভাবিছা?
তোমালোক ক'ত যাবা?
জেগাটো বাহিৰতে পাব মই অৱশ্যে কম বাৰু তোমাক।
অ হ'ব চব কথা মানে এনেক কোৱা ভাল নহয়টো। হেৰি তুমি নোযোৱাকৈ মই তোমাৰ পৰা বস্তুকেইটা আনি থৈ দিম নেকি ন?
আনি থবা আনি থবা
মানে মই গুচি গলো মোৰ এতিয়া ঘৰত কামটো লাগি থাকিব।
আহ
পিত ভিদ তোলা গাড়ী চাৰি আছে নহয় ন তোমাৰ গাড়ী চাৰি আছে ন
অ
অ তি তোমাৰ তোমাৰ নিজ গাড়ী লৈ যাবা অ কি তোমাৰ নিজৰ গাড়ী টোক ইয়াতে লৈ আহিবা নাই নে মই গাড়ী বুকিং কৰি দিব লাগিব।
এ তোমাৰ কথাটো কেনেকা হয়
নহয় নহয় তুমি তুমি যদি গাড়ী লৈ আহা কি গাড়ী খৰচ টো এক্সট্ৰা দিবা লাগিব নেকি? অ আচ্ছা এক্সটা দিব নালাগে মানে ন ঠিক আছে হেৰি শুনাচোন এই তোমাৰ মতেতো মই যদি গোটেই ঘৰটো কম্লিট কৰো তুমি মোক দেখি ছাই ন ঘৰতোক আহিছিলা বাৰু
অহ
এ ঘৰটো মোৰ এ কম্লিট কৰোতে কেইদিনমান লাগিব তোমাৰ তোমাৰ আন্দাজ
বেছি দিন নালাগে।
তোমা তোমালগত তোমাক তোমালোকৰ যোন কেইটা কৰ্মচাৰী সেইকেইটা কামত ভালে নে এনেই
ভাল
আচ্ছা আচ্ছা মোক মানে মানে মই মই আহি পোৱালৈকে ধৰক মই আহি পোৱালৈকে সেইটো খতম হোৱা হয় ভাল আছিল। ছিলে
অ পাই যাবা খতম হৈ যাব।
উ বাকী মই হোৱা পিছত হেৰি আৰু কিবা কি ঘৰৰ হেৰি আছে ন তোমাৰ ডিজাইন আছ তোমাৰ দোকানত ডিজাইন লটছেট পাই নহয় ন। অ হৈছো তোমাৰ পৰা লৈ যাম বুলি
অহ অহ
আৰু হেৰি তোমাৰ কি বুলি কয় এইটো ৰবা এই দৰ্জা চৰ্জা আছে নেকি তোমাৰ তাত।
আহ
দৰ্জা কেনেক কিমান দামত দি আছো এতিয়া
দৰ্জা ভালতো আঠ হাজাৰ ন হাজাৰ মানত হ'ব
আঠ ন হাজাৰ মান ন
আচ্ছা ঠিকে আছে অকন ডিজাইনটো অকমান যদি ডিজাইন লব বিচাৰে কিমান পৰিব ডিজাইন লব বিচাৰিলে।
এই তুমি মোক ভৰটো দিয়া তেতিয়া মই বনাই দিম এনেকোৱা বনাই আছো মই মানে টেম্পৰি নহয় নহয়
অ তুমি বনোৱা মানে ন।
অহ
অ আচ্ছা আচ্ছা তোমাৰ সেনা টেম্পৰি আছে নেকি অ এতিয়া তোমাক কিমান দিন লাগিব মোৰ দৰ্জা কেখন হওতে অ এনেই কিমান দিন মান লাগিব বনাওতে
লাগিব চাৰিদিন পাঁচদিন মান
উম মই কি তোমাৰ পৰা গোটেইখিনি বস্তু এটা পেমেণ্টতে লৈ আহিম নে বেলেগে বেলেগে লৈ আহিম।
বেলেগ বেলেগ দিব লাগিব চবতে বেলেগ বেলেগ ডিকাউণ্ট হ'ব তোমাৰ।
অ বুজিছো বেছি যদি মোৰ তুমি ধৰা মই ধৰা দুই তিনি মানটা বাজেট হৈ- তেতিয়া হ'লে মোৰ ধুনীয়া কান্না পৰিব চাগে অ বাকী হ'ব বাৰু ঠাণ্ডা বটল এটা লৈ আহিম খালি তুমি এটা কাম কৰিবা এই অলপমান মোক বেলেগত কম দামত দিবা আৰু দেই।
অ বেছি কমাই দিব নাই মোৰ আকৌ লোকচান হৈ যাব নহয়।
তোমাৰপা টো মোৰ বাজেট টো তিনি মানে গুচ যাব চাগে। এয়া মোক কম বাজেটতো কমাই দিব আৰু কিবা এটা
অহ হ'ব কুমাৰী মই বেয়া নকবা আৰু
বেলেগৰ নকাও কাৰণ মইতিনো চব বস্তু তোঁৱৰ পৰাই আনিম। সেইটো আৰু হেৰি আছে নেকি খিৰিকী ফেম চেম আছে নে তোমাৰ তাত
অ খিৰিকি তোমাৰ খিৰিকি তোমাৰ কেনেকা তোমাৰ হেৰি হ'ব দিবা ডিজাইন খিন দিবাচোন মই গোটেইখিনি মই অল অলপ বনাইছো এতিয়াই ডিজাইন দি দিব পাৰিম তেতিয়া
উম আচ্ছা আচ্ছা এনেই সেই তুমি কথা ভ- ত মই এনে বাৰ্দাত কোনটো চিৰি লগালে বেছি ভাল হ'ব।
এই তোমাৰ মোৰ তাত মে মোবাইলত বস্তুখিনি এই ঘৰ মোবাইলত আছে মানে ব্যৱসায় থকা মোবাইল মবাই গোটিন মই এে এনেকে মানে কব নোৱাৰিম তোমাক তিনিটা তিনিটা অ দুটা ব্য্ৱসায় কাৰণে ব্য্ৱসাৰ কৰো আৰু এটাত তোমাৰ মোৰ নিজৰ কাৰণে
উম উম গম পাইছো বাৰু এ ম মোবাইল দুইটা লাগেই দিয়াচোন
অ
একো নাই বাৰু মই হেৰি কি বুলি কয় এইটো তুমি আজি তুমানি ন ঘৰলে তোমাৰ দহটা তোমাৰ মিনিমাম দহটা নটা বাজি চাগৈ
উম উম
হেৰি মই তোমাত এপাক লগ হোৱাকে যাম দিয়াচোন
কাইি নাথাকিম মই দেই
হা হা কেতিয়া আহিম
আজি আহিবা বোলো আহিলে
অ অ আজিয়ে যাম বাৰু হেৰি মই তোমাক গৈ মেলি মোৰ মানে ডিটেইল খিনি তোমাক দি দিম আৰু কি কৰিব লাগে
উম
আ আমি পৰা তাৰ পিছ বেলেগ এটা আইডাত ওলাম ওলাম নেকি কোৱা
কি কৈছা
এতিয়া তাপা অহা পিচত আমি বেলেগ ৰাইডত যাম
বুজা নাই কি কৈছা
মানে তাপা অহাৰ পিছত আমিতো বেলেগ এটা ৰাইদত আকৌ যাম
দুবহৰ তিনি বছৰ নাওঁ চ আকো যাম
অ মানে বেলেগলৈ যোৱা ভাৰ আ মে ভাবিছিলো মোৰ বাইকখন এনেই আছে তো বাইকখন লৈ যাম বুলি ভাবিছিলো
তাই মানে মোৰ সময় নাই যে মই মিলাই মেলিয় তত গৈছো
অ নহয় মিলাই মিলিয় যাম মানে আমি কেইটামান পোৱালি যাম আৰু মিলাই মেলি মানে তুমিো এয়া গৈ আছা তমাৰ এক্সেৰিয়েঞ্চ ন গৈ থকা মইোতি নাওঁ যেই চিন্তি নহয় ভালে
উম অ অ বাটো মিলা ল এ
অ হেৰি বাকী তোমাৰ খবৰ খাতি ভালেই নহয়
ন ভাল ভাল
ঘৰ মানুহ খবৰ খাতি ভালেই
ভাল ভাল তোমাৰ
আছো আৰু চলি যেন তেনে এমাইক বি বিজনেছ বেয়া চলি আছে এতিয়া যে মানে হেৰি নহয় আৰু বিজনেছ বহুত বেয়া চলি আছে আৰু ৰ'দ দেখিছা কেনেককাা ৰ'দ দিছে
উমেন
আহ মাথথা কাম লগা হৈ গৈছে ৰ'দ দেখি
এই মই এই দোকানলৈ আহিছো এ চিটো লগ কৰিবা
মই এতিয়া ঘৰত থাকো নে মানে কেনেকুৱা আমনি লাগিছে এতিয়া
উম হ'ব তেনেহ'লে দিয়ক